হেল্ল' কি কৰিছ।
এ পঢ়ি আছিলোঁ তই।
মই এয়া পঢ়িছো আৰু ইংলিছ।
ঠিকে হ'বল
ইংলিছৰ এইয়া মানে প্ৰথম চেপ্তাৰটো। ছেকেণ্ড চেপ্টাৰ হৈছে মানে মেইন বুক হৈছেগে আৰু এতিয়া আৰু গ্ৰামাৰ পঢ়িম।
নেলছন মেডল চব হৈ গল নেকি?
সেইটো অকমান বুজাত টান হৈছে কিন্তু লিখিবলে পাৰিম।
আৰু পয়েম কেইটা?
হৈ গ'ল পয়েমকেইটা।
এইটো ছেকেণ্ড চাপটাৰটো কৰিব লাগিব।
অ, তোৰ এই কৰবাত তোৰ ভাগৰ কিতাপ চিতাপ আছে যদি হেৰি এনেকে পয়েটিক ডিভাইচ আছে যদি দি দিবিচোন।
পইটিক ডিভাইচ মোৰ ওচৰত নাই নহয় কিতাপ।
অ নাই নি, নাই যদি হব। উম গ্ৰামাৰ ডাইৰেক্ট আৰু ইন্দাইৰেক্ত স্পিচ হৈ আছে তোৰ?
অ তাৰ পৰা তোৰ
লেটাৰ নাহে নহয়, লেটাৰ নাহে নহয় এবাৰ আহিব চাগে অ লে লেটাৰ আহিব নহয় লেটাৰ ডেটাৰ।
লেটাৰটো অলপমান টান আছে।
মানে ফৰ্মেটো জানিলে পাৰি আৰু নহ'লে ওৱান এইটো অৰ্ডাৰ দিয়াটো আহিলে টান হব।
ফৰমেতটো চা চাবি মোক কবি কাইলে।
অ অ তাকে।
টাপা ভাল ন?
ভালে ভালে মই এতিয়া হেৰি পইণ্ট লেপটপটো খুলিছো বহুত দিন খোলা নাই আৰু চাউণ্ডটো ফাটি আছে যে।
চাননৰুপ ভাল আ, হৈছে ন মানে ভাল কৰিব।
ভাল কৰিবলৈ এতিয়া দেওবাৰে দিমগে বুলি ভাবিছো। তাৰ পৰা ওপৰত কিবা- কিবি লগাই দিম, ৰেপ কৰি দিম।
এইটো দেওবাৰে।
অ, এইটো দেওবাৰে।
এয়া নেকি ত তই ইয়াত ততে কলা আপোনাক কামটা কৰিল অনলাই জানিবি।
এ সেইটোৱে অনলাইনত অৰ্ডাৰ দিম। নহ'লে পিছত গৈ তাত ড্ৰপ কৰিম। মই আমি লগাব নোৱাৰো নাই তাত। এনেকে হত মানে গৰম হাৱাদি। এই পাৰি গম পাইছো। গৰম হাৱা দি যে লগাই সেইটো।
এ সেইটো ভালকে লাগিলে আকৌ তোৰ সেইটো খুলিম বুলি কলে নহয়- নহয় তোৰ।
সেইটো মুখ খল -খল নখোলোই এ তে আৰু।
মই তোৰ, এনেকে ৱেবচাইট এটা নিয়ালে দিছিল দিছিল।
দি দিয়কচোন ৱেবচাইটটো।
দিয়ে ন। তাত তোক কি বৰ্ডলৈকে দিব। গোটেইটো কিন্তু দাম অলপ দাম।
দামটো বেছি মই দেখিছিলো। ছশ পাঁচশ টকাটো অলপ নাপাই ন। সেই লেপটপ কোলাৰ কেনেকুৱা? এই ষ্টেণ্ডৰ লগত যে থাকে। উম, উ। তাকে ভাত চাত বনাইছে নাই? আমাৰো এয়া পাচলি-চাচলি কাটিছে আৰু।
খবৰ খাতি চবৰ ভাল?
ভালেই চবৰ ভাল। তাকে খেল নাই বাৰু। এতিয়া, এ কাইলৈ এ পৰহিলে নে কি কাইলৈ নাই জানো? পৰহিলৈ অ, পৰহিলৈ ৰাতিপুৱা চাব লাগিব। পৰ্টুগাল হয় তেল
সেই ন দে ভা
ভাল লাগিব চাবলৈ তাকাকে হা ৰাখো তেন্তে মানে ইমানত একো নহব ন ইমানত একো নহব নহয় বোলো
সেইট আৰু পঢ়িব লাগিব
সেই
অ আ বাকী চবৰে ঘৰত ঠিকে আছে
ঠিক চবে ভালকে চলি আছে কালি আমাৰ চাই অকে কালি কম্পিউটাৰ আছিলে
আৰু কিমান দিনো ঘ যাম
আৰু দুটা আছে আৰু যেনে তেনে খতম হ'বগে
অ কে দেখে ব ববা
ঊনত্ৰিশ তাৰিখে
এনেকে আপোনাৰ
সেইটো আৰু এনেকে গম বন্ধত ফালে যোৱা কথা আছে সেইটোয়ে পোন্ধৰ দিিন দিব আৰু পোন্ধৰ দিনতে কলেজা যাব লাগিব উম ত যাব লাগিব সেইকেইদিনলৈ
অ
তাকে টিউশচনো হ'ব নহয় চাগে প্ৰথম পোন্ধৰ কেইিন
টিউচন হব তাৰ পৰা আপু আজি টিউ্যনটো নিদিলে মই টউশ্যন দিব বুলি ভাবিছিলো
মইও ভাবিছিলো
কাইলেেৰি বতাগি
নিদিয়ে কাইলৈ কেলৈ দিব আকৌ ইংলিছততে
কেলে কাইলৈ শনবাৰ নহ নে হবাৰ হনিবাৰ লাগে িউচন থাকে ন
গম পাইছো ইংলিছ খতম হোৱাৰ পিছত পৰীক্ষাৰ দিনা আগত টিউচন নিদিয়ে ন েইৰ পৰীক্ষ খম হোৱাৰ পিছত কোৱালে কোৱা বু আহ
টো
ম মই সেইটোয়ে ভাবিছো এৰিয়ে দিম
চওক পইচাটো দেৰিটো
অ অ তই অনলাইনৰ ক্লাছ কৰিবি নাই ক কছ ন কৰিবি চ কৰিবিহ
মানে তোৰ পৰীক্ষাটো দোৰ পিছত মই মানে আৰম্ভ কৰি দিম আৰু
অ অ ধুনীয়া বঢ়িয়া
কিনে বিি ন চাগে
সেইটোৱে মই পক্ষটোমোৱৈ ৰখি আছো কিনিমল
আবব দিিম
উম উম তাকে এ তাৰপা এতিয়া এই ক্লাছ সেইটোয়ে ভালেই গৈছে এতিাক ক্লাছবোৰ এয়া হলেহে ভাল নালাগিব বেলেগে ঘৰতিবা আমি ক্লাছ বাৰটাামান লকে দিব চাগে ক্লাছ কি নাহে
এনজেনটো নাজাই চাগ
ভেন নাহে আমাৰ তিনটাকেনো কি ভেন আনিব নাই আমি তিনটাহে কষ্ট হব আৰু ৰাতিপুৱা ৰাতিপুৱ পুৱা টমটমৰলে ৰখা নহলে ভাড়া তেনেকে ভাইদাৰ লগত যাব পাৰিম আৰু
স্কুটাৰ লৈ যাবি আক
স্কুটাৰ লৈ যাম
কিমান কণনো এইকণ হে সময় লাগিব পোন্ধৰ মিনিট মান
ভালকে হেৰি কৰিলে পোন্ধৰ মিনিট নালাগে উম উম বেয়া তাকে মা হেতে কি কৈছে আমাৰ এই আ ভণ্টীক পঢ়ুৱাই আছে
অ তাই পৰীক্ষা আগ হৈ আছে ন
তাই কাইলে খতম হব
কাইলে খতম নি কেনেকুৱা হৈছে
এ পৰীক্ষা ভাল হোৱা নাই ইমান নপঢ়ে ৰাতিটো শুই থাকে
ৰাতিটো বাও মইও শু
নহয় মানে ৰাতি সোনকালে শুই থাকে
অ এই এই পইম খিনি হেৰি তোৰ তোৰ এইটো কি বুলি কয় যে ইয়াত মানে কি কি যে এইটো ইউজ কৰা মানে ব্যৱহাৰ কৰা হয় যে
সেইটোয়ো কৈছো মই ক'ৰবাত আছে নি চাবল মই চোৱা নাই মানে এতিয়া
সেয়া মানে এনেকে
আহি আহি যাব পাৰে একমাৰ্কত একমাৰ্কত আহি যাব পাৰে
একমাৰ্কৰ নাহে আহিলে ছয়মাৰ্কৰ আহিব ছয়মাৰ্কৰ কোয়েচন কাইলে নাহে আহিব এটা হলেও
এটা আহিব অলি ইন ওৱানৰ পৰা দিব
তাকেটো কিতাপ পাই চাই চাই দিয়ে ন
উম
কিবাকেটো মানে কিতাপ নহলেটো মেমে পঢ়াব নোৱাৰে
মেমে পঢ়াবও নোৱাৰে কুৱেচনো দিব নোৱাৰে পেপাৰো কাটিব নোৱাৰে ন
সেইটোৱে তাপা চেকিং কৰোতেটো কি ভুল কৰিব কি কৰিব ঠিক নাই
তাকে হে
তোমাৰ কেনেকুৱা গ'ল
অসমীয়া এই ভালেই হ'ল এটা নকৰিলো আও এই চমু টোকটো
তোমাৰ প্ৰশ্ন ভালে আহিছে ন
আজি ভালে আহিছে ইমান মই ভাবিছিলো মানে বহুত টান টান দিব বুলি
অ
চব এম চি কি ও এ দি দিলে
এম চি কে ন অসমীয়া ব্যাকৰণ কাৰণ কেনেকুৱা গল বা
এইটোয়ে গ্ৰামাৰটো মই নিজৰ মতে একো লিখাই নাই লোকৰ পা সুধিয়ে লিখা বাও
অ
উম আৰু হেৰি এ এই আশাটো সেইবোৰ বাদ দে তই কথাটো শুনি ল এই গম বন্ধত এতিয়া আমাৰ ক্লাছটো যে হ'ব কেইটা পিৰিয়ড হয় এতিয়া
চাৰিটা পিয়ড হব
আৰু আমি তেতিয়া - আমি তেতিয়া - আমি তেতিয়া দেখোন এদিনো নাপামেই পি টি চি টি খেলিবলৈ।
কেনেকে পাবি য ম।
কেনেকৈ পাম যদি চাৰিটা ক্লাছ হ'ব।
সেইটোৱ স্কুলৰ পাজত তেতিয়া ছাৰতক তাত খেলি দিম আৰু।
তেতিয়া আমি বন্ধ পোন্ধৰ দিন পাম যে এদিন দুদিন যাব লাগিব চাগে।
দুসপ্তাহ ক্লাছ হ'ব মানে এনেকে চাব গ'লে হয়ে নাই।
দুসপ্তাহ হব অ,
তাৰ দুদিনটোত পাব লাগে ন।
মই আৰু এদিন দুদিনতটো আমি খষতি ম ক্ষতিয়ে কৰিব লাগিব।
কেলে?
গোটেই পোন্ধৰ দিন আহ, আমনি নালাগিব নে গৈ।
আপুনি মানে এতিয়া আৰু যাবই লাগিব ন।
যাবতো লাগিব বাৰু এনেকে তিনি তি চাৰিটা ক্লাছ কৰি। গৈ আহি দিগদাৰ হ'ব কষ্ট হ'ব।
টো হবই বাৰু।
উম, তাকে।
বাকী অংগ পঠা ব
হৈ গ'ল অংক এইটো জংগ পংগ বহুত বেয়াকে গ'ল।
নুৱাহলে
বহুত বেয়া হ'ল।
কেলে বা ঘ
ন একে পাই নাই গ
হয়।
তাকে আহে
এতিয়া খানাটো খোৱাৰ পিছত খাই মেলি আকৌ শুবনে পঢ়িব।
খাই মেলি অকমান পঢ়িম আৰু আজি মানে ইমান এটা চিন্তা নাই পঢ়াতটো। চ মানে হ - হ চেপ্তাহ জোগিল
অ', লেনচন মেণ্ডেৰা বুলি কোৱা চেপ্টাৰটোহে অকমান টান।
কিন্তু সেই চেপ্তাৰটো আমি আগতে এবাৰ পঢ়া নাই জানো এই। কিবা চিষ্টেমটোৰ ওপৰত
অ, এইটো স উলা মানুহবোৰৰ কাৰণে যে
অ- অ সেইটোত অকমান জ্ঞান আছে আৰু।
জ্ঞান তাত তাৰাপাই আহিব মাৰ্কচ মানে বেছি চাগে।
অ, এইটোয়ে আহিব চাগে এইটো অকমান ক্ৰিটিকেল কে লগাই দি দিলে।
দুই মাকতো আহিব পাচট মান।
দুই মাহৰ পাচটা মান আহিব চাগে ছয় ম লাষ্টত দুটা এটা আহিব।
এটা দিব অপচন দি- দিব মানে এনেকে হৰ বুলি লগাই দিব চাগে।
চাগে অ,
তাৰপা বেছি টানহ'ব জানো পৰিক্ষণত আহিব নিচিনা।
এ সেনেকুৱা এটা দিব নহয় অ, সেনেকুৱা দিব তাৰাপা এনেকুৱা এম চি কিউ গ্ৰামাৰৰ এম চি কিহে দিব।
জামা দশ ম
উম, গ্ৰামাৰটো যদি উঠাই যায় আৰু বেলেগ কেচ নাই এইকেইটাত উঠি যাব।
আমাৰতো দচ মমান কেইটা উঠা আষা আছে দেই।
মোক আমাৰত আছে আসাটো
তাৰপৰা এইটো ৰাইটিং স্কিলত দহ মাৰ্ক।
তাকে ৰাইটিং স্কিলৰ সেইটো এনেকাতটো আজি অহা নিচিনা অসমীয়াত অহা নিচিনা না অপচনেল।
অপচনেল আহিব অ, তাৰপা
পাছমাৰ্কটো যদি লেটাৰটো একেবাৰে সুন্দৰকে লিখো সেইটো এনেই ফ্ৰীতে পাম
লেটাৰটো অ লেটাৰটো লিখিলে পাই যাম
অ আৰু ই কি ইংলিছত হেৰি আছে নি এইটো কি এনেকে ষ্ট ৰাইটিং নাই নহয়
জানো, আহিলেতো ভালেই বাৰু।
মই ভালেই পাওঁ পোন্ধৰ বিশ মাৰ্ক সেনেকেই পাই যাম।
চয় বুলি বুলি ধ্ঞান হয় ন
নাই দিয়া তালে নাই। অ আৰু অসম- অসমীয়া হেৰিয়াতো ৰচনা বুলি নাছিলে আজি ৰচনা দি দিলে।
সেইটো প্ৰাতি বাৰেই দিয়ে।
অ-অ অপচনেল দি থৈছে। অ-অ তাকেহে, ঠিক আছে হ'ব দিয়ক। উম এ